হেল্ল', অ'।
তই মানে কি হ হেৰি, এমতি লগৰ এটা আছে। এমটটো মোটামুটি উম, মানে ভালে মাইলেজ পাই। তাৰপিছত কি হ'ল, সোণাপুৰত মোৰ কাম এটা আছিল, আহোতে মই তাক লগ ধৰলো লৈ গ'লো। এই যোৰা পাটৰ পেট্ৰল পাম্পৰ পাৰা তেল ভৰাল। তেতিয়া তেলৰ দাম বাঢ়াই নাছিল আৰু, দুশ টকাত তেল ভৰাইছো। তেল ভৰাইছো। কি তাৰ আগৰো অলপ তেল আছিল, তাৰপিছত তেল যাওঁতেইতো এ হেৰি হ'ল নহয় এ এডাল কথা কমি গেলে এডাল কথা আছে। তাৰপিছত আহাৰ লগি নিজক। যাওঁতে যাই থাকোতে আৰু মোটামুটি সোণাপুৰত পাৰ্কো হৈছো আৰু। তেতিয়া সি চাই তেতিয়া সি চাইি এডাৰ কথা আছে মাত্ৰ।
উম।
তাৰপিছত মানে। আৰু তাৰ পৰা ঘূৰি আহোতে ৰিজাৰ্ভ লৈ গৈছে মানে
অ
অ দুশ টকাত তেলত সোণাপোৰে পৰা আৰামত আহিব পাৰী হয়নে নহয়
আৰামত আহি যাব পাৰে তেল ৰিজাৰ্ভ নাগিলে হয়।
অ এই সেইদিনাখন আমাক তেল নাছিল মানে কি হ'ল। আমিও চোৱা মোৰো চোৱা নাই কিয় চোৱা নাছিল আমি তেতিয়া কিবা কথা পাতি আছিলো মানে।
অ'।
এ আৰু এনে কিবা লাগি আছিলো এনে আৰু কথা কৈছিলো এনেকে ধ্যান নিদিলা মইও নিদিলোঁ নাচালো সেই চানঞ্চতে মানে সি তেল মাৰি দিছে অকমান টকাত ভৰাই দিছে এপ
অহ
সেইকাৰনে তানা তানিকে আহি পাইছো আৰু
এইযে আমাৰ পেটতো পাম্পৰ কথা পাতবই নালাগে ডাইৰেক্ট তেলৰ মিটাৰৰ ফালে চাই থাকিব লাগে
উম মানে নতুন জাগাত ভৰালে চাবাই লাগে আৰু য'তে ত'তে ভৰাব নালাগে তেল
নালকে নালকে য'তে ত'তে ভৰা বাই নালকে মই আগত তেল ভৰাইছিলো ভি আই পি ৰাস্তাত হা এইচ পি পেট্ৰল পাম্পত মই বহুত বহুত আগৰ পৰে ভৰাই আছো হা আমাৰ এইটো পেট্ৰল পাম্প খোলাই নাছিল এই এই মই মাজতে একবাৰ ভৰাওঁতে বাইকখেনত হাৱা আৰম্ভ হৈছিল হা নশ টকাৰ তেল ভৰাইছিলো মই নশ টকা তেলৰ এতে মোৰ সেন্দেহ এতে পানী মিক্স কৰা তেল দিছিল হা বাইক খানে বহুত কষ্ট হৈছিল তেল খতম হওঁতে হওঁতে। বহুত কষ্ট পাইছে। পানী মিক্স কৰা তেল দিছে চাগে মই সেনেকা হৈছিল মই এক্সিলেতাৰ ডাল ধৰি ৰাখিলে বাইকখন চিং মাৰা আৰম্ভ হয়। ম তেতিয়াই মই গম পাইছো মই তেতিয়াৰ পৰা সেই পেট্ৰল পাম্পটোত তেল নভৰাও। লাগা হলে মই একদিন আগতে একদিন আগতে ভৰাই থৈ দিম মছিদৰ আগত
উম আচ্ছা
আৰু বেছিভাগো পেট্ৰল মাৰে জৰা বাটৰ পেট্ৰল পাম্প গে তাত সেইটো কেইটা পেট্ৰল পাম্পত বহুত গাড়ী তেল ভৰাই না।
উম মাৰে মানে কেনেকুৱা চিষ্টেমত মাৰে মিটাৰত মাৰে না সেই পেট্ৰলত কেনেকুৱাকে মাৰে
তই যেনেকুৱা এতিয়া কথা কৈ আছা এই সেনেকা মাৰ দিয়ে তাৰমানে
অ এনে কিছুমানে যে মিটাৰত মাৰে ধৰি লও এশ টকা লিটাৰত এশ টকা লেখছে কিন্তু তেলতো ভৰাতে এশ টকা তেল ভৰোৱা যোৱা নাই আশী টকা মানৰ গেষি
এই সেইটো মি মিটাৰে সেনেকা কৰি থৈ দিয়ে। এইটো তইয়ো ধৰ্বা নৰা এইটো মইয়ো ধৰ্বা নৰু সেইটো হ'ল তই মিটাৰটো যদি ডাইৰেক্ট যদি তোৰ বেলেগ সংখ্যা আহা নাই ডাইৰেক্ট চাপ'জ ত একৰ পেৰে ডাইৰেক্ট যদি তোৰ পোন্ধৰ মাৰ্চি তোৰ চোন ত্ৰিছ মাৰিছে চল্লিছ মাৰিছে সেনেকা সেনেকা টোৰ সেই সেইটো পেট্ৰল সেনেকা মিটাৰ মিটাৰ মিলাই থোৱা থাকে।
অঁ
তৰ মিনিমাম সংখ্যাতৰ যদি চাপচলি এঘাৰৰ পৰাৰে যদি তই ডাইৰেক্টলি যদি তিৰিশ মাৰছি। সেনেকা হ'ব নালগে, তাৰ এঘাৰৰ পৰা মিনিমাম ওঠৰ বিশ এনেকা উঠবা লাগে মিটাৰত। ত যদি ডাইৰেক্ট যদি এঘাৰৰ পৰা ডাইৰেকট ত্ৰিশ উঠছি ত্ৰিশৰ পেৰা যদি ডাইৰেক্ট পঞ্চলিশ উঠছি তে সেনকা পেট্ৰল মাৰল
বেষ্ট আইডিয়া হ'ল ফুলটেংকি কৰাই ভাল পেট্ৰল মাৰাৰ চান্স নাই।
পেট্ৰল মাৰাত তেতিয়া সেনতে চান্স নাপায় অ ফুল টেংকী সিহঁতে তেতিয়া পেট্ৰ'ল মাৰা চান্স নাপায় ফুল টেঙ্কী ফৰ সেনতে যদি ফুল টেংকি কৰঙতে যদি সেনেকা কৰে। তেতিয়াহ'লে তৰ বেছি তেল সোমাই যাব বেছি মিটাৰ উঠি যাব। তই তিটা ধৰাত পেলাবি তেৰ লিটাৰৰ টেংকি অঠৰ পোন্ধৰশ টকাৰ তেল কেনেকা সোমালা? সেনেকা টাইপৰ কথা হৈ যায় না ধৰত পৰি যাব। এই তেতিয়া হেনতে কি কৰে জানা? সেইডাল ধৰি ৰাখে সেনতে ঘয় টিপিত সেহতে এইটো লগ লগাই নিদে সেন্তে হাতত ধৰি ৰাখে বস্তুটো। লগ লগাই দিলি মিটাৰটো তেতিয়া সেনেকা হৈ যায়।
উম উম সেনকাহে কৰে।
উম বহুত টোক টেকনিক আছে, বহুত টেকনিক আছে তেল মাৰা। এতিয়া যিহে তেলৰ দাম বাঢ়ছি সেহতে মৰা ট্ৰাই কৰে তাৰমানে। সেইকাৰণে য'তে ত'তে ভৰাব নালাগে। মই মোৰ ডিউটি নাই আজি কালি আছে মৰ্ণিং ডিউটি।
অ মই ডিউটিত যাবা গেলো যাওঁতে পানী হ'ল। পানী হ'ল পানীটো হৈ হৈছে এ বৰষুণ বহুত, মানে বহুত মানে দিন দিনত বাৰু দিয়া নাই সেনেকে বৰষুণ দিনটো গধূলি কিবা চাৰিটামান বজাৰ পৰা দিলা। ছয়টা মানৰ লকে সেই সেইখিনি বৰষুণতো পানী হৈ গৈছে। পানীটো পানীয়ে ৰাস্তা যি যাম মই মানে এই লগৰ এটাৰ লগত গেলো হেৰিত
উম।
খানপাৰাৰ ফালে ওলায় গেলো।
উম।
যায় ফেললে তাৰ এই আমাৰ কলাক্ষেত্ৰৰ কাষেদি নতুন ৰা চৰিআলি গলো, একদম গোটেই যাম আৰু বাগৰব পাই সেনেকে যায় সোনাপুৰৰ নতুন ৰাস্তালৈকে নতুন পুৰা যাম। তাৰপাছত আহোতে ত অঁ সেইটো ৰাস্তাত যাম নহয় এ। ত বাৰু সেইটো ৰাস্তাটোত অলপ জাম হয়। কিন্তু এই য'ত মানে খানাপাৰৰ নতুন ৰাস্তাটো সেইটো ৰাস্তাত জাম হৈছে, সেই ৰাস্তাটোত জাম নহয় কোনোদিনে।
উম
তাতে মানুহ বিিলাক খোজ কঢ় কিবা কৰে সেই ৰাস্তাটোত যাম আজি তাৰপিছত সেইফালে এনেই অলপ চাই পেলাই ঘূৰি আহিলো আহি পেলাই কি হ'ল তোৰ নৱজ্যোতি দি গলো নৱজ্যোতি ফালে যি যাম তাতে এক ঘন্টা ৰখা লগা হৈছে
বাহ বাহ
মানে এই গাড়ী বিলাক ফল পৰা গৈছ সেইফালৰ পৰা চাইডত গাড়ী ৰখাই থোৱা আছে এইবিলাক আৰু য লিলা যাম মাগিছা
ইগেলা ৰাস্তাটো যাম অবশ্য
মেইন ভুল হ'ল কি চৰকাৰে মানে নালা গিলা অলপ ভালকে বনাব লাগিব
উম
নালাগিলে মানে মিউনিচিপালিটিৰ মানুহ বিিলাক যে দেখাই এই ত ৰাস্তা চস্তা চাফা কৰাকে ৰাখে সেনেকে যদি চৰকাৰে কেইটামান মানুহজননে নালা চালাৰ চাৱাৰ দায়িত্বত ৰাখিলে হয় উ মনেদলো চোৱা চিতা কৰা বা মাজে মাজে চাফা কৰা সেনেকুৱা যদি ৰাখিলা হয় আজি মানে প্ৰব্লেম নহলহৈ
মানে মেইন কথা হ'ল নালা গেলাত মানুহ গেলাই যে জাবৰা পাতি পেলাই সেই জাবৰা চাফা নকৰে মেইন কথা সেই যাব জাবৰাই পানীটো পুৰা ব্লক কৰা দিয়ে
উম সেইকাৰনে কৈছো চৰকাৰে যদি মিউনিচিপালিটিৰ মানুহ কেইটামান নলা চকো ৰাখে ৰাখে তেতিয়া নহলে তো নিউজত নিউচ চাইছা না আজিৰ
নাই চাৱাই নাই
দিছপুৰৰ ফালে চাবিচোন কি পানী হৈছে মই গধূলি এই তব লগ ধৰিছিলো যাবা দি হেৰিত ভাঙাঘৰতে ন নাযাই ভালে কৰছো
অ নাই নাই নাই ভালে হৈছে হয় যদি আমি বাইলত গেলো হয়
ফাচি গেলো হৈ ঘৰ আহি পাওতে ৰাতি হৈ গলে আমাক কাৰণ সোমাব নোৱাৰিলো হয় ওলাব নোৱাৰলো হয়
বহুত বেয়াকে ফাঁচিলো হ বহুত বেয়াকে ফাঁচিলো হয়
উম
এনেকুৱা হ'লেও বাইক ঠেলিয়াই ঠেলিয়াই ষ্টাৰ্ট বন্ধ কৰি লৈ আহিব লাগে
বাইক থেলি আৰু যাবাই জাগা নহলে মই ভিডিঅ' দেখি চু না ছয় মাইলৰ পৰা সেইটো সেইটো পৰা গাড়ী গিলা ৰখিয়ে আছে যাবাই নাই তাৰপিছত উম গোটেই ৰাতি মানে টাইম লাগব আৰু মোৰ মই গম পাও নাই একবাৰ মোৰো হৈছিল এনেকুৱা চাৰি বছৰ মান আগত এনেকে বৰষূুণত ফাঁচি বৰষুনৰ পৰা ওলাতে কেইটা বজাৰ পৰা জানা ৰাতিপুৱা চা ৰাতিপুৱা বোলে গধূলি চাৰিটা মান বজাৰ পৰাই সেই পানীৰ পৰা ওলওতে গুৱা। হাতীৰ মাজৰ পৰা ওলাওতে, খানাপাৰাৰ লৈকে যোৱাতে নতা বাজিছে।
চান্মাৰীৰ পৰা, খানাপাৰালৈকে যায়, তাতে চাৰিটা বজাৰ পৰা নটা বাজিছে।
ন তাৰিখেও
দেহাৰ অৱস্থা নহা হৈ গৈছে, কেইদিনমান কালি খেলাই থেলাই- পানীত গাড়ী চলোৱাৰ দিগদাৰ।
নাই ৰিক্স লবা নৰা তাৰমানে এনেকা হৈ হৈছে, এতিয়া যদি আৰু একজাক্ট বৰষুণ- খুন্দি দেই, এই নাই আৰু পুৰা তল গুচি যাব
এ আজি ৰাতি বৰষুণ দিলে, খালি মানুহ বিলাকৰো ওলাব নোৱাৰা হৈ যাব-
পানী ওলাব নৰা হৈ যায়-
গুৱাহাটীত মানুহ বহুত মানুহ। গাড়ী ইমান যাম, কিবা কিবি
জোগাটো হিচাপে, যিমান যিমান বেছি
উম', জন জনসংখ্যা বেছি হৈ গৈছে।
জনসংখ্য্ বেছি হৈছে, বেছিকে হৈছে ফ্লেগ ফ্লেগ গেলাৰ কাৰণে।
ফ্লেট গিলৰ কাৰণে, কোম্পানী গিলাৰ কাৰণে মানে কোম্পানী মানে সেই আৰু, বিজনেচ চিজনেচ তৰ মাৰুৱলী, বিহাৰী, মিয়া, চিয়া চব আহি গৈছে না
চব ভৰ্তি হৈ গৈছে, চব ফালে এগেলাই জানো। এইখনে গুৱাহাটী অ'
ফালেতো এলাৰৰাটো গোটেই বিহাত আৰু মাৰোৱাৰী
চব বিহাৰী, চব বিহাৰী আৰু মাৰোৱাৰী হেলটৰে ৰাজত্ব সখিনি জেগা।
ফেঞ্চি এট সেইখিনি জোগাত অকল বিহাৰী, মাৰোৱালীৰ বাবে আৰু বাকী এইটো চাইড ভাবি মিয়া, চিয়া, কিবা কিবি বাঙাল বিলা সেই তেনেকে মানুহ জানো এ মানে, ইমান নবাম আৰু এই মানুহ।
যাতে চাবিত খালী, যোৰহাট শিৱসাগৰ গেলা জেগাৰ পৰােৰেও খালি মানুহ, গুৱাহাটীতে চব জেগাৰ পেৰে মানুহ ক যাওঁ গুৱাহাটীত যাওঁ, কি কৰিবা এনে গুৱাহাটীত কাম কৰিম, তাতে থাকিম গুৱাহাটীত।
অ', মোৰ আহে দুই কম গুৱাহাটীত, হয় কিন্তু কাম পায় কিন্তু গুৱাহাটীত।
কাম আছিল, বহুত কাম হৈছে সৰু সৰু
দেয়া পিছে পিছত কথা পাতিম দে, টোপনি লাগিছে।
উম, মোৰো টোপনি লাগছে দে।
দে।